ভালেই আপোনাৰ?
আছোঁ আছোঁ।
বাকী ক'ত আছে এতিয়া?
আপোনাৰ এই ঘৰতে আছোঁ।
অ ঘৰতে আছে নেকি?
হয়।
অ বাকী তোৰ কিয়তোৰ ওলাই চোলাই যোৱা নহয় নেকি?
ওলাই আপোনাৰ মই ইমান নাযাওঁ এতিয়া আজিকালি।
উম ওলাই যাব কি আৰু পৰিস্থিতি যেনেকুৱা হৈছে কত ওলাই যাব কওকচোন।
হয় হয় হয়।
পৰিস্থিতিৰ বিপলক্ষে ক'তো উলাই যাব নোৱাৰিটো।
নোৱাৰি নোৱাৰি।
আপোনাৰ মই আপোনাৰ এতিয়া মানে ঘৰতে দোকান এখন খুলিছো।
আপোনাৰ গুটকা চুটকা পান-তামোল বিস্কুট চিছকুট এনেকুৱা মানে অলপ ঘুমটি ঠাণ্ডা ঠাণ্ডা এইবিলাক।
হয় হয়।
এতিয়া অকণ ভাত খাই পেলাই মানে মাক অকণ বঢ়াই থৈ আহিছোঁ, মানে অকণমান ৰেষ্টটো লৈ অকণ লৈ যাওঁ।
অ বাকী ফোন-চোন কৰা কাৰণে বেয়া পালে নেকি আকৌ?
নাই নাই নাই।
বহুত দিন কটেক্ট নাছিলে মই ভাবিলোঁ ফোন এটা কৰো আপুনি আজৰি আছে আজি। বাকী আপোনাৰ খেল-চেল কি হ'ল?
এই এতিয়া আপোনাৰ দোকানৰ পৰা সময় নাপাওঁ।
অ এই মোক মানে পইচাকেইটামান বহুত দৰকাৰ হৈছিলে আৰ্জেণ্ট।
হয়।
একে বেছি নহয় তিনি চাৰি হাজাৰ আজি এটা সহায় কৰিব পাৰিব নেকি? কিয়
এতিয়া মানে মই অখক বেংকত পইচা ওলোৱাই নাই বেংকত মানে ওলাব লাগিব তেতিয়াহে মই আপোনাক, কাইলে মানে ৰাতিপুৱা জনালে হব?
হ'ব মানে মোক পাছত আকৌ আপুনি প্ৰাৰেজীৱ জল্দি দিব লাগিছিল মানে মোক পইচাটো মানে মানুহক দিব আছিলে আপোনাক মই ৰিটাৰ্ণ কৰি দিলো হয়
হয় ৰহক তেতিয়াহ'লে মই সন্ধিয়া দোকানৰ পইছা কিমান উঠে চাই লওঁ
অ মোক তেনেকুৱা আপুনি দিয়ে আজি আপুনি মানে এইটো সহায় কৰক আপুনি আৰু
ৰাতিপুৱা ক'ব লাগিছিলে মইআপোনাৰ বাৰ হাজাৰ টকা মানে মাল লৈলো মানে
নহয় নহয় ত মানে মইছো আপুনি বিজি থাকে ন আপুনি নিজয়া ফোন কৰিব দোকান কাষ্টমাৰ আহ থাকিলে আপোনাক ফোন কৰিলে অকণ দিগাৰ দিয়কোন আপোনাৰ আৰু
অ মানে আপোনাৰ হয় নাই একো নাই ইমান বিজি হয় না থাকোঁ বাৰু এতি ৰাতিপুৱা ফোন কৰা হলে মই আপাকিব পাৰিলোহেঁতেন মই এতিয়া আপোনাৰ মাল চাল লৈ ল'লো ঠাণ্ডা ল'লোঁ তাৰপিছত আপোনাৰ এইফালে চিপ চিপ ল'লোঁ
হ'ব বাৰু একো নাই আপুনি এটা কাম কৰকচোন পাৰিলে আপুনি মোক সন্ধিয়া মানে কিবাকৈ মেনেজ কৰি দিয়কচোন
মই জনাম বাৰু দে আপুনি এতিয়া ঘৰত অ মই জনাম বাৰু দে
আপুনি এতিয়া কি কৰিছে পাৰিম পাৰিম আপুনি এতিয়া কি কৰি আছে এনে আছে নেকি
মই বৰ্তমানই এনেই নহয় বাৰু মোৰ বৰ্তমান মই অকমান নিজৰ দোকানখন খুলিছিলো
হয়
এই তাহেইটো পইচাই লাগে মানে মালৰ অলপ চৰ হৈ গ'ল মোৰ
অ
মই ভাবিছিলো অকমান অলপ চলপ বস্তু যদি লৈ লব পোৱা হয় মানে মোৰ সুবিধা হ'ল
অঁ মানে এনেই দোকান চেলিং চেলিং কেনেকুৱা ঠিকে চলিছে নে
চেলিং ঠিকে আছে খালি মানে বস্তুৰ দাম বাঢ়ি গৈ মানুহে লগৰো মন নকৰে ফটকতে
উম আপোনাৰ ওচৰত দোকান চোকান আছে নে নে আপোনাৰ আখৰণে
মানে চেলেঙটো ভালে হয় খালে কিজানি মানে মানুহে লব মন নকৰে
অ মোৰ বাৰতে ইমান হেৰি নাই দোকান চোকান নাই মানে আছে মানে গাঁৱত আছে মোৰ অলপ চেণ্টাৰ এলেকাত যে এখনেই দোকান খুলিছো মই মানে
হয়
মানে আপোনাৰ মই এতিয়া আকৌ কি কৰো জানে
কোওকচোন
আপোনাৰ হ'লছেলৰ পৰা মই মাল আনো
হয়
মাল সেইটো মাল একদম পুৰা ৰেটত আনো মই আনি পেলাই আ আকৌ গাঁৱত মানে গাঁৱৰ মানুহ আহে এইবিলাক দোকান খোলা হলচেল দিওঁ আকৌ
হয় হয়
মানে ইয়াৰ পৰা লৈ যায় আৰু
হয়
আপোনাৰ ওচৰত যদি এনেকুৱা দোকান দোকান যদি ইমান নাই সেনেকুৱা হোলচেল টাইপৰ এটা খোলকচোন
ঠিক আছে মই আপোনাক খুলিম বাৰু
মানে আপুনি অলপ পইচা সহায় কৰক আৰু দুটা পাৰ্টনাৰশিপ মাজে খুলিলে বেছি ভাল আছিলে
হয়
আপুনিও অলপ দিয়ক মইও অলপ দিও, দুইটাই পাৰ্টনাৰশ্বিপ কৰি খুলি লওঁ।
এতিয়া আপোনাৰ জেগা কেনেকুৱা বা?
জেগা ধুনীয়া হ'ব, আপুনি মোৰ মানে চেণ্টাৰ মাজতে আৰু।
মোৰ জেগা কিন্তু একদম অকে দিন ৰাত আপোনাৰ কাস্ত
নাই নাই মোৰ মানে এনে কোৱা মোৰ ধৰ, মই য'ত খোলো তাৰ চাইডতে মোৰ গাড়ী-চাড়ী ৰখে, ডাঙৰ গা়ড়ী-চাড়ী এছ টি চি ষ্টেচন, এছ টি চি গাড়ী তাতে ৰখে চাইডত হোটেল আছে। ছে যে।
উম।
তো ভাবিছোঁ তাত মই অলপ অলপ হোটেল এখন, হোটেল বিলাক অলপ খুজিব বিচাৰিছিল।
উম।
হোটেল এখন খুলিব পৰা হ'লে ভাল আছিলে।
আপুনি আপোনাৰ যোনখন হোটেল আছে, তাতকে আপুনি ভাল ষ্টেণ্ডাৰ্ড টাইপৰ এখন হোটেল খুলি, আজিকালি শুনক, দোকান খন ভাল হ'ব লাগিব, মানুহৰ ব্যৱহাৰ ভাল লাগিব। মানে এনেকুৱা দোকান পাৰি খুলিলে বহুত ভাল লাগিব। দোকান চলাব জানিব লাগিব, বাকী দিব জানিব লাগিব।
মই মানে, কিয় জানে? মোৰ মানে বিহুৰ টাইমত বহুত চেইল হৈ যায়। বিহুৰ টাইমত নানা ধৰণৰ বস্তু বিক্ৰী লাগে ন' এতিয়া।
অ'।
মোৰ বিহু টাইমত মই বহুত দূৰ আহিব লাগে। এতিয়া মানে বিহুৰ টাইমত মোক মানে এনেকুৱা চেইল হয়, মানে মোক মানুহ সেইকাৰণে উভয় নদী হৈ যায়। মই কাৰ ৰাখো, কাক দিওঁ তাকে নো। কিছুমান কাষ্টমাৰ উভতি গুচি যায় নাপায়।
হয়, আপুনি এনেকুৱা হ'লে নহয় আপোনাক শুনক, আপুনি কাষ্টমাৰক কেতিয়াও উভতি যাব নিদিব। মানে কি হ'ব জানে? সেই সেইটো দোকান নাযাও, তাত ইমান মানুহ থাকে, সি দিব নোখোজে। আপুনি লাগিলে আপোনাৰ লগত মাক লৈ ল'ব বা পোৱালি, মা যদি নোৱাৰে আপোনাৰ কোনোবা পোৱালি এটাক কিবা এটা মিলাই পেলাই ৰাখি থৈ দিব।
অ', মই মানে ভাবোঁ আপুনি মই যদি পাৰ্টনাৰশ্বিপত খোলো, আপ দুটা ধৰক দুটা, তিনিটা পোৱালি ৰাখি দিওঁ। দুটা পোৱালি ৰাখি দে আপুনি মই কিবা কিবি দি থাকিম আৰু।
হয়।
বোলে বিজনেছ টো
এতিয়া ময়ো যাব নোৱাৰিম ইমান টাইম, আপুনিও যাব নোৱাৰিব।
কোনোবা যদি নিজৰ ভাল ল'ৰা এটা আছে, যদি বিশ্বাস তাক যদি আমি দিব পাৰোঁ, আমিতো এতিয়া কোনোবা টাইমতে যাব পাৰিম এঘন্টা, দুঘন্টা পইচাটো হিচাপ কৰিবলৈ। কিমান টাইমত? সন্ধিয়া এপাক যাব পাৰিম। সেইটো টাইমত
মানে, মোৰ ক'ব গ'লে আপোনাৰ এনেকুৱা বিশ্বাসী মানুহ দু মল পলটা মান আছে, মই দিব পাৰোঁ। মানে আপুনি এতিয়া মোৰ লগত যে, পাৰ্টনাৰশ্বিপত দোকানখন খোলে আমাৰ দুয়োটাৰে কিন্তু লাভ হোৱাৰ চাঞ্চ থাকে, কাৰণ সেইকনতে এছ টি চি আছে। মই বিচাৰো এই বিহু টাইমত বা বিহুৰ আগত মই তাত ধৰক, জেলেপী চেলেপী কিবা বিক্ৰী কৰিব পাৰো।
হয়।
মই ভাবিছোঁ এতিয়া মই হোটেলখন খুলি দিওঁ নেকি? তাতে এভ্ৰিথিং চব বস্তু ৰাখি দিও, ৰাতি দে মই ভাবিছিলোঁ হোটেলখন মানে মই একে দে নাইট হিচাপে ৰাখি দিও, ৰাতিও খুলা থাকক দিনটো খোলা থাকক।
হয়।
মানে মোৰ ভাগত দুটা পৰা তিনিটা। আপোনাৰ ধৰ, এতিয়া মই ক'বাত গ'লো আপনি থাকিল। আপুনি আহিব মই যাম। আপুনি কৈ দিব মই হে পাৰিলো হয়।
উম
মই এনেকৈ ৰাখিব বিচাৰো। আপুনি যদি কয়, যদি পাৰ্টনাৰশ্বিপত খোলে, মই হোটেল এখন খোলা মাথা মাৰো বাৰু।
মাৰক-মাৰক-মাৰক। মই আছো বাৰু দে।
বাকী আপুনি জানেই হোটেল এখনত টো মিনিমাম প্ৰথম দোকানৰ বজাৰ চজাৰটোৰ মিলাক মিনিমান পইচা-চইছা বহুত লাগিব দিওঁতে,
উম'
আপোনাৰ কাম এটা আপুনি মোক কিবা এটা এডভাঞ্চ ধৰিবলৈ ভাল আছিলে।
দিম দিয়ক। মই চাম বাৰু দ মই আপোনাৰ লগত পাতিম বাৰু দে।
মানে এইবিলাক কথা কি জানে, এইবিলাক কেনেকা পাতিব নহয়। ওচৰত বহি ফেচ-টু-ফেচ পতাৰ নিচিনা মানে ক্লিয়াৰ নহয়।
উম'
উ আপুনি এটা কাম কৰকচোন। আপুনি আজি মানে পাৰিলে আহিব পাৰিব নেকি?
কি কয়?
আপুনি আজি মানে আহিব পাৰিব নেকি?
আজি মানে, মই ৰাতি আপোনাৰ নটা, দহটা মানতে ফ্ৰী হওঁ মানে।
হ'ব একো নাই। মোৰ মই দোকান থাকোম যত মোৰ দেৰি হৈ যায়। মোৰ ৰাতি ঘৰ যওঁতে বাৰটা, এটা
হোটেল খুলিলে আপুনি কিন্তু বহুত ৰাতিলৈকে খুলিব লাগিব দেই।
একো নাই সেইটো খুলিম। নহয় মোৰ দে-নাইট খোলা থাকিব দে-নাইট।
হয়।
আপুনি পাৰিলে আহিবচোন। মই আছো বাৰু বাৰটা মানলে দোকানত।
মই পাৰিলে আপোনাক যাম বাৰু তে, মই আজি টাইম যদি মিলাব পাৰো। মানে কেতিয়াবা আকৌ মাল চাল আহি যায় যে, হ'লচেল আহি যায় সেই মাল খিনি
আপুনি দোকান বন্ধ-চন্দ কৰি আহিব মোৰ ওচৰলৈ।
নহ'লে মই এটা আপোনাক কাম কৰিম। কালি ৰাতি মোৰ সেইফালে যোৱা প্লেন আছে। আছে আপোনালোকক সিফালে, কিবা কাম এটা আছে বেংকত যাব আছে মানে অলপ কিবা এটা খেলি-মেলি হৈ আছে। মই যদি যাওঁ আপোনাক কালি মই ৰাতিপুৱা যদি যাওঁ আহিব সময়ত বেংকত ঘূৰি আহিব সময়ত আপোনাক লগ কৰিম।
আপুনি মোলে কাম কৰিব ফোনটা কৰি ল'ব প্ৰথম হে,
মই আপোনাক ফোনটো কৰি পেলাই। মই আপোনাক মানে বেংকত মোক, মই আপোনাক ফোন কৰিম।
অঁ আপুনি মোক ফোনো কৰি ল'ব কাৰণ কিয় জানে, মই চব টাইম ঘৰত নাাকিব পাৰোঁ যে।
হয় হয়।
আপুনি জানে মোৰ বহুত কাম থাকে নহয়।
এতিয়া আজিকালি বেপাৰী মানুহ এনেকুৱা বিজ চজনেছ কৰা মানুহ নাপায় নাপাবই ঘৰত এনি টাইম। দোকানতে পাব বা দোকানতো নাপায়
কেনেকুৱা জানে। এতিয়া মোৰ মানে দেতাই মাই একো নোৱাৰে ন।
হয়।
মই মোৰ মানে চিলিণ্ডাৰ অনা, ঘৰৰ চবজি, দোকানৰ মাল, এইবিলাক মানে লাইটৰ চাইটৰ বিল এভথিং বহুত খৰচ মোৰ দিব লাগে।
হা-
মই বিচাৰো তাতে মোৰ এতিয়া ঘৰত মানুহ ৰাখিব ফতকে আজিকালি কাকো বিশ্বাস ৰাখিব নোৱাৰে।
উ
মই মানে সেইকাৰণ আপুনি মোক ফোন এটা কৰিলে, পিছত আপোনাৰ মানে মই পিছত আপুনি যে বেয়া পোৱা বুলি নহয়। মোক নাপায় উভতিছে যাওঁক, কাৰণ আপুনি বহু কষ্ট কৰিম, কওকচোন?
আপোনাৰ কোনোবা এনেকুৱা ভাল মানে লগৰ নালাগে আপোনাতকে অলপ সৰু ভাইটি চাইটি হ'লেও হ'ল, মানে মোৰ দোকানত মানে একদম মানে নিজৰ নিচিনা, তাতে একো খেলি মেলি নক কৰে, ধুনীয়াকৈ অকমান টাইম মানে, বেছি মইতো থাকিমেই দোকানত মানে অলপ কি আৰু এই মালটো অকন আনি দিয়া হেৰি দিয়া এনেকুৱা ভাল আপোনাৰ কোনোবা বন্ধু বন্ধু বা লগৰ বা আপোনাৰ ভাইটি চাইটি হ'লেও আছে নেকি তেনেকুৱা?
তেনেকুৱা আছে বাৰু।
মানে ভাল একদম বিশ্বাসী লাগে আৰু।
অ' তেনেকে পাব, আছিল তেনেকুৱা।
লাগিলে মোৰ ঘৰতে থাকি ল'ব, চিন্তা নাই এইবিলাক খোৱা বোৱা।
আপুনি কি কৰিব আপুনি কেতিয়া পাৰিব এতিয়া মানে আপোনাক কেতিয়া লাগে?
মোৰ আপোনাৰ লাগেই মানে মোৰ এক তাৰিখ মানৰ পৰা পাৰিলে লাগেই, মই আপোনাক যদি আপুনি সুধি চাব, তেওঁ যদি আহে মই ৰাতিপুৱা কম। কাম একো নাই বিশেষ কাম নাই মানে, দোকানত থাকিব লাগে সেইটো আৰু। মইতো থাকিমেই এনি টাইম।
আপোনাৰ এটা কাম কৰিম, মই আজি কথা পাতি দিওঁ নেকি ল'ৰাটোৰ লগত?
আপুনি যদি পাৰে কথা পাতিবচোন। মানে কি জানে মাহ'তো ইমান নোৱাৰে দেউতাহ'তো ইমান নোৱাৰে। পুতুকতে ইমান দিব নাই, এতিয়া আমি এতিয়া সেই ভাইটিজনে বা মই অকণ স্পীড কৰিব পাৰিম। যে মাহ'ত মাইকী মানুহ কেনেকে স্পীড কৰিব পাৰিব কওঁকচোন আপুনিয়ে কওঁক।
সেইটো সঁচা সেইটো সঁচা কথা।
সেইকাৰণে মানে মোক এটা এনেকুৱা ল'ৰা এটা লাগে, আমাৰ ইফালে মানে পোৱালী বিলাক ইমান ভাল নহয়।
হয়।
সেনেকুৱা মোক পোৱালি এটা আপুনি চাই দিবচোন, ক'ব চেলাৰীটো কিমান? বাৰ হাজাৰকে দিম বুলি ক'ব, খোৱা বোৱা আমাৰ। ঘৰতি খাব লাগিলে থাকা চাকা চব থাকিব।
হয়।
বিশেষ একো কাম নাই, মানে মাল কোনটো দিলো শ্লিপটোতো হিচাপটোতো কৰিব পাৰিব। মোক মাল কেইটা বা এনেকুৱা মানে লাগে মাল কেইটা দিছে, অ' ৰুম মই লাগিলে চিলিপ হিচাপ ময়ে কৰি দিম।
উ নাই মই তেনেকুৱা আছে বাৰু আপোনাৰ মই দিব পাৰিম চাই।
কাম বিশেষ একো কাম নাই, এনেকুৱা আপোনাৰ ভাল মানে আছে যদি মোক চাই দিব। আপোনালোকৰ কোনোবা যদি নিজৰো যদি আছে
আছে বাৰু।
মানে মোক লাগে মানে বহুত দৰকাৰ, বিশেষ মোক মানে ইমান পাৰে যদি মোক এক তাৰিখ মানৰ পৰা মিলাই দিব।
আপোনাক মই কাইলৈ লাগে দিব পাৰো, আপোনাক লাগে যদি মই কাইলৈ দিব পাৰো।
শুনক মাহৰ লাষ্টত হ'লে এনেকুৱা বেয়া হয় নহয়, মানে এনেকুৱা মাহৰ প্ৰথম মাহৰ মানৰ পৰা কামবোৰ কৰিলে তেওঁ ভাল লাগিব মোৰো ভাল লাগিব মনটো।
উম, মই আপোনাক কথাটো আজি পাতি জনাম দিয়ক কাইলৈ। মানে লৰাটো ধৰ এতিয় কাম তাক ক'লে কাম এটা সি মানে আজি কৰিম বুলি ভাবিয়ে আছে।
হয়।
তুমি কাম কৰা মাহৰ লাষ্টত লৈ লৈ একো নাই, আপুনি পেমেণ্টটো মাহৰ লাষ্টত মিলাই দিব আৰু কিবা এটা কৰি।
অ।
তাৰ লগত কথা চথা পাতিলে, কথা চথা পাতি
মোক মোক কাইলৈ আপুনি তেওঁক যদি আপুনি কথাটো পাতি তেওঁক মোক লগ কৰাই দিব পাৰিব নেকি, কাইলৈ মানে, কাইলৈ যদি মই আপোনাৰ দোকানত যাওঁ যদি মই বেংকৰ পা আহি পেলাই।
অ' পাৰিম, পাৰিম নিশ্চয়, আপুনি মই লাগিলে অতল ঘৰ লৈ আহিম, আপুনি আপুনি আহঁতে মোক ফোন এটা কৰিব।
এনেই পঢ়া শুনা কিবা কৰি আছে নেকি লৰাটোৱে।
লৰাটোতো এবাৰ তোৰ হায়াৰ ছেকেণ্ডৰী পাছ কৰিছে, মই আপোনাক
যদি পঢ়িম বুলি কয়?
নাই নাই তাৰ মানে এনেকে কলেজ চলেজ নাই, এতিয়া সি এমাহ বন্ধ হ'ব, এমাহটো সি কামত সোমাম বুলি মানে বিচাৰিছে কাম এটা।
হয়' মানে মোক মানে, মানে হেৰি একেবাৰে লাগে মানে মোক একদম লাগেই আৰু মানে মানে মই দোকান নোৱালৈকে মানে বন্ধ হয়' একদম যেতিয়ালৈকে মই থাকিম, তেতিয়ালৈকে মোৰ মানে পাৰ্মেনেণ্ট লাগে।
হ'ব বাৰু আপোনাক মই চাই দিম। এতিয়া মই এফালে যাওঁ দিয়কচোন, মই আহি আপোনাক ফোন কৰিম ৰ'ব দেই।
হয় মোক ফোন কৰিব জনাব।
অ' অ' ঠিক আছে দিয়ক।